শুনিছানে?
আহিছে আৱাজ।
অহ আহিছে আহিছে কি কৰি আছা।
এনে ইপিনে সিপিনে। কিনো আৰু ঘৰৰত। দৌৰি ফুৰি আছো আৰু গৰমত।
আচ্ছা। বাকী ভাত। মই এনেই আছো শুই আছো মানে উঠিছো আৰু ভাত চাত খালে নে নাই
আচ্ছা খুৱাই নাই
আচ্ছা আচ্ছা
বনাই পেলাই খাই পেলাই যাম চাগে লগৰ পিনে লগৰ ঘৰতে
আচ্ছা, আচ্ছা বাকী খবৰ ভালে ন
খবৰতো আৰু ভালে আপোনাৰ
মোৰ ভালে ঠিকে ঠাকে আছে চব চলি আছে আৰু
বৰষুণ চৰুষুন দিছিলে নি
উম বৰষুণ কি কবা আৰু এইকেইদিন ৰ'দ দিয়ে তাৰ পিছত ৰাতি চোন বৰষুণ দিয়ে বতৰে কি কৰি আছে ভগৱানে জানিব
আমাৰ যোৱাকালি টো ৰাতিয়ে বৰষুণ দিছে নেকি অলপ অলপ অ ৰাতি অলপ জি ক সময় আছ আৰু
যোৱাকালি গম পাইছিলো দিছিলে মানে কেনেকে দিছিলে পোন্ধৰ টো বিশ মিনিট দিছিলে তাৰপিছত ৰখি গ'ল
কালি যোৱাকালি ভূমিকম্প আহিছিলে
অ যোৱাকালি ভূমিকম্পও আহিছিলে তোমাৰ বেছি নহয় অলপমান আহিছিলে
হ অলপমান মাটি পিনে ডাঙৰ আহিছিলেটো
আচ্ছা তোমাৰ সেইফালে ডাঙৰ আহিছিলে নেকি
অ আমিপিনে শুই আছিলো পুৰা ওপৰত ব মাটি গোটেই হিলাই দিছে একেবাৰে
আচ্ছা নটাৰ পৰা দছটাৰ মাজত আহিছিলে অ আমাৰতো এইফালে ইমান অহা নাই কিন্তু দেই
নটা দছ আমাৰতোৰ এঘাৰটা মানতহে আহিছিলে
আচ্ছা এঘাৰটা মানত আহিছে নেকি অ মানে অলপ আহোন তে চাগে টাইম লাগিলে তোমাৰ ফালে
অ
উম
এনেকুৱা মই মানে শুই আছিলো আৰু গান লগাইছে ঘাতটো পুৰা হিলি গৈছে মই কিলে মানুহে হিলাইছে হাইছে বুলি চিঞৰিছে নাই স ভুমিকম্প ব ত প নামিছো তললৈ
আচ্ছা আচ্ছা গম পাইছো এ এই কেইদিন সেইটোয়ে তোমাৰ ভূমিকম্প প আহিলে বোলে বৰষুণ হয় শুনিছো
নাজানো আৰু এইটো আজি ৱেডাৰ টো চালে আজি বাইদেউ বৰষুণটো চাব লাগিব, আপোনাৰ তাত কিমান আছে চাওঁকচোন টেম্পৰেচাৰ?
মোৰতো টেম্পৰেচাৰ তোমাৰ ইয়াত আছে থাৰ্টি টু পাৰ্চেণ্ট থাৰ্টি টু ডিগ্ৰী চেলচিয়াছ গৰমে আছে।
উম, আমাৰ এইপানে থাৰ্টি ওৱান আছে।
থাৰ্টি ৱান আছে ন' অ', মান
সাতটাৰ পৰা বৰষুণ দেখাই আছে ৰাতি চাওঁ কি হয়।
সাতটা পৰা বৰষুণ দেখাইছে আমাৰ ইয়াত বৰষু বৰষুণ দেখাই আছে বাৰু আঠটা ছ ছটা ছটা মানতো আহিব বহুত জানো এতিয়া কি হয় আহিলে ভালেই অলপ ঠাণ্ডা পৰিব একেদিন ইমান গৰম দিছে।
উম, আমাৰ ছটা ছটা ছ তাৰ দছত ছান ছেট হ'ব বুলি দেখাইছে। সাতাত সাততাত বৰষুণ খুন্দিব আঠটা, নটা, দছটা
আমাৰ এইফালে তোমাৰ গৰম দিনতটো গৰম হয় কিন্তু ঠাণ্ডা দিনত ইমান ঠাণ্ডাও নহয় কিন্তু বাহিৰৰ দেশত গ'লে বাহিৰত ঠাণ্ডা দিনত তোমাৰ পুৰা বৰফ চৰফ পৰে তেনেকে ভাল লাগে সিহঁতে পোৱালি খিনি খেলে বৰফত আমাৰ ইফালে বৰফে নপৰে।
পাৰিব কিনে দাৰ্জিলিং কিনে হয় আৰু দাৰ্জিলিং
আচ্ছা দাৰ্জিলিং ন' শুনিছো বাৰু জেগাত টো ভাল হয়।
উম, দাৰ্জিলিং এনে পৰেটো বৰষুণ অ', কি কয় বৰফ পৰেটো তাত ঠাণ্ডাত।
আচ্ছা, বৰফ পৰে। আচ্ছা, হিনতৰে ভাল আৰু তাত থকা মানুহবিলাক।
তাকে আজিলৈকে আমিতো চাইও পোৱা নাই বৰফ। কেনেকব
ভাই সেইটোৱে মোৰ এইটো খুব সপোন খপোনে থাকি গ'ল আৰু এতিয়ালৈকে বৰফে নেদেখিলো কেনেকুৱা হয় চুইও নাই পোৱা।
চেম, চেম।
যাব লাগিব এদিন দাৰ্জিলিং। তাৰ ৱেডাৰটো ভাল ন' হম।
চাওঁ মোৰ লগৰ এটা এইি প্লেন আছে যোৱা।
আত্ছা। আচ্ছা। আকৌ তোমাৰ এইকেইদিনটো
কৈ যোৱা, কৈ যোৱা।
আৰু সেকেইদিনো তোমাৰ ইয়াতো অসমতো বৰষুণ দি আছিলে ন' যেনেকে কালি দিছে। তাৰ পিছত পৰহি দিয়া নাই বাৰু। ত' আগত দিছিলে ভালকে। মানে ঠাণ্ডা পৰাই দিয়ে আৰু মানে যেনেকে ইয়াত তোমাৰ গৰম দিয়ে ন'। বহুত গৰম দি দিয়ে তাৰ পিছত সেইদিনাই তোমাৰ অলপ ৰাতি বৰষুণ দি পেলাই অলপ ঠাণ্ডা কৰি দিয়ে চৰিটোৰ কথা ভাল মানে।
উম।
নহ'লে মানুহ থাকিব নোৱাৰিব ইমান গৰম দিয়ে।
জুন লাগিছে এতিয়া জুলাই আৰু আগষ্টতহে গৰমটো পৰিব মেইন।
সেইটোৱে আকৌ তোমাৰ জুন, জুলাই, আগষ্ট মানত বানপানী হয়।
আহ। ৰাখে ন'। আৰু আপুনি এবাৰ এবাৰ আমাৰ কলেজৰ পৰাতো হেৰিও দি আছে বাবু আঁচনি, আপুনি পাইছে?
বাবু আচনি মানে মোক দিয়া নাই কচ মোৰ হেৰি ন নাছিল না পান কাৰ্ড ৰেচন কাৰ্ড এইবিলাক নাই মোৰ
অ', আপোনাৰ পেইড হয় ন'। পেইডক নিদিয়ে অ', পাহৰি গৈছিল আমাৰতো ইপিনে আমি এইবাৰ লৈ যোৱা নাছিলো বেংক কাৰণ এইবিলাক খুজিলে ত' মই বোলো আকৌ বেং একাউণ্টটো কোৱা নাছিলে। লিষ্ট মানে ফাৰ্ষ্ট এটা লিষ্ট দিছিলে মানে গোটেই ডকুমেচৰ এডমিচন কৰতে এইবিলাক লাগে বুলি। না তো পাচ মোক হেৰি খোজা নাছিলে তাৰ পিছত আমি গৈ পেলাই দিলো চামি তাৰ পিছত ক'লে। পাছবুক হেৰি ফাৰ্ষ্ কিয় লাগে ক'লে এনেকুৱা ন' বোলে বাবোন দিব এবাৰ আগষ্টৰ পৰা ৱান কে কৰি দিব ল'ৰাক আৰু ছোৱালী টু পইন্ট কে
বা ছোৱালীক কিন্তু বেছি দিয়ে দেই।
ছোৱালীকতো ইলেভেনৰ পৰাই দি আছে ছোৱালীক ইলেভেনৰ পৰাতৰ ৱান কে কৰি অ', ওৱান পইন্ট ফাইভ কে কৰি দিলে। ইলেভেন তাপিছত টুৱেল্ভত টু থাউজেণ্ড কৈ দিলে আৰু এইবাৰ্ গ্ৰেজুৱেচনৰ পৰা টোপইন
টু পইণ্ট ফাইভ কে?
উম। মান্থলি পুৰা আগষ্টৰ পৰা হাত হাজাৰ টকা আগষ্ট, আগষ্টৰ এড মানত পাই যাব আৰু।
আচ্ছা। আচ্ছা, ঠিকে আছে। মোৰো ইনকাম চাৰ্টিফিকেট টো হ'লে হয় মইও পালোঁ হয় বাবু আচনিটো মোৰ নাই ইনকাম চাৰ্তিফিকেটে।
মোৰ গ্ৰেজুৱেচন গ্ৰেজুৱেচন পিছত মাষ্টাৰছ কৰাৰ পিছত ল'ৰাৰো টু থাউজেণ্ড হৈ যায়। আৰু ছোৱালী থ্ৰী থাউেণ্ড যে থ থাউজে ছোৱালীৰ থ্ৰী থাউজেণ্ড আছে মাষ্টাৰ্ছ কৰিলে টু থাউজেণ্ড হয়।
আচ্ছা আচ্ছা মানে মানে ল'ৰা ছোৱালী পঢ়িলেহে মানে দিয়ে আছো
অ এইটো আঁচনিতটো মানে যিমান পহে পঢাৰ কাৰণে দি মানে আপোনাৰ মানে চেভেন ফাইভ গভাৰ্মেন্ত কলেজত ন
অ অ
টো সেইকাৰণে লৰা ছোৱালী বিলাক মানে চলাব আহিব বুলি চেভেনটি ফাইভ কৰিব সেই কাৰণে ওবান থাউজেণ্ড দি আছে
আচ্ছা আচ্ছা মানে এনে নিদিলে হয়
অ আচ্ছা আচ্ছা গম পাইছো ঠিকে কৰিছে এইটো
উ উম এইটো কৰিছে বাৰু ব্ৰেইন লগাইছে আৰু
সেইটোৱয়ে বাকী ভালে কৰিছে তোমাৰ বাকী আজিও বৰষুণ দিলে ভালে হব ইমান যি গৰম দিছে তোমাৰ ইয়াত
পুৰা ৰ'দ দি আছে নেকি এইপিনে
ৰ'দটো দিয়ে আছে তোমাৰ
আমাৰ পিনে মাজে মাজে ৰ'দ ডাউনো হৈ আছে আকৌ দিয়য়ো
সেইটোয়ে ইয়াতোতো তোমাৰ মে টো নাই যে বেছি ম হে তোমাৰ ৰ'দতটো ৰখাই দিয়ে ন ইয়াত মেঘে নাই তোমাৰ ৰ'দটো দিয়ে আছে নন ষ্টপ পুৰা গৰম বাহিৰত ওলাব পৰা নাই গৰমত
অ
হম
এতিয়া ৰবৰ ঠাণ্ডা হৈছেিত আকৌ ৰ'দ দি আকৌ ঠাণ্ডা হয় ত হৈ আছে বতৰ বতৰ থকা নাই আৰু
মই ভাবি আছো তোমাৰ নেপাল গুচি যাওঁ নেকি নেপালত ইমান তোমাৰ গৰম নাই মানে ঠাণ্ডা ন জেগাতো পাহাৰী এলেকাা
উম নেপালটো এক নম্বৰ আৰু এটোটোো আমাৰ হেৰি জগা আৰু আমাৰতো গ্ৰেণ্ড ফাদাৰ হে মইতো নেপালি ন
ন তুমিও নেপালি নেকি আচ্ছা আচ্ছা নহয় মই পালি ন মইতো অসমীয়া
অ ত নেপাল মই গৈছিলো সৰুতে আকৌ এবাৰ আমাৰ ৰিলেটিভ আছে গ্ৰেণ্ড ফডাৰ এইবিলাক আছে
উম আচ্ছা জেগাটো ভাল ন
উম একদম পাহাৰীয়া এলেকা পুৰা ঠাণ্ডা হৈ থাকে একদম বতৰ পুৰা ঠাণ্ডা একদম
আচ্ছা গম পাইছো
টেম্পলছ বিলাকো বহুত আছে ভাল ভাল একদম
আচ্ছা আচ্ছা ঠিকে আছে যাব লাগিব এদিন ঘুৰিবলে
উম
বাকী তোমাৰ হেৰি হয় ন এতিয়া লিচু লাগিছে লিচু খাই আছ নে নাই
লেছু
উম গৰম দিনত লিচু লাগে নহয়
নাই আমাৰ ঘৰতৰতটো বাৰু
আচ্ছা বাকী মই আমাৰ ঘৰত নাই বাৰু কিন্তু আম আছে আম খাইছো এই কেইদিন সদায় সদায় আম খাও তুমিও খাবা আমৰ চিজন আৰু পুৰা মিঠা মিঠা আম
অ
উম সেইটোৱে আৰু বাকী আজি তোমাৰ বৰষুণ দিলে তোমাক কল কৰিম দিয়া
অ হ'ব।
অ হ'ব দিয়া।
ঠিক আছে
অ অ